অ কি
এয়া মই ভাতকেইটা খাই আহিছো তুমি
অ ভাত খালাই নেকি অ মই ভাত খোৱা নাই
ভাত নাই খোৱা
খোৱা নাই অ দেই তাকে ই গৰমতটো ইমান পেলাইছে অ বতৰত টো বেয়া নেকি বাৰু তোমালোকৰ ফালে
বতৰ বেয়া বতৰ সেই বৰষুণ আহিব ল
আমাৰ এইফালে বৰষুণটো বা এতিয়ালৈকে গম গতি নাই কিন্তু বতৰটো বেয়া নে ভেয়াল ধৰাও
অ
তোমালোকৰ ফালে গৰমতটো উঠিছে নাই বাৰু
গৰম উঠি আছে কিন্তু বতৰটো মানে বৰষুণো পেলাইছে আৰু
অ হয় নেকি
বৰষুণ আহিছে মাত্ৰকলল আৰু বৰষুণটো প্ৰায় কিন্তু কাইটো হে নাই
কাৰেনটো হে নাই নেকি
এতোপ পৰিলে কাৰেণ কাতে
কাৰেণ্টটো কাটি দিয়া ন এটো কি আৰু গাও অঞ্চলত ন সেইটো এইবিলাক প্ৰব্লেম থাকিবই আৰু কিব হ'লে কাৰেণ্ট কাটি দিয়ে ৰ'দ দিলো
ৰ'দতটো দিব পুৰা কাৰেণ্টটো নাথাকে দিনতো তাৰপিছত বৰষুণ এত পৰিব গোটেইটো কাৰেণ্ট
তাকে তুমি এতিয়া কি কৰি আছা পঢ়া শুনা কৰিছা নেকি
পঢ়া শুনা অলপ অলম আৰু তেনেকে হোৱা নাই ইমান ৰাস্তাতে আছো গৰমতটো বেছি হৈ আছে যে উঠি আছে গৰম উঠি আছে ৰাস্তাতে আছো কাৰেণ্ট নাই নহয় পঢ়িম কেনেকে আমাৰ মানে মিডিল ক্লাছ চব মানুহ আৰু এনেকে ইনভাৰ্টাৰ চিনভাৰ্টাৰ কিনিব পৰা হোৱা নাই ন সেইটো কাৰনে মানে কাৰেন্ট নাই কানে ৰা অ
আহ গৰমটোও বেছি ন ৰাস্তাত থাকিলে অলপ ঠাণ্ডা বতাহো পায় অ আমাৰ এইফালে বিজুলী মাৰি আছে বাৰু দেই
মাৰিছে এইফালেও মাৰিছে ইমান কাৰেণ্টটো কাটে মানে বৰ দিগদাৰ আকৌ কমপ্লেইন মাৰিবলৈও মানে কি হ ক'লেও নুশুনে আৰু ফোন চোন ৰিচিভ নকৰে
চকাৰখনে ইমান সুবিধা কৰি দিয়া পিছটো মানুহে মানে
উম সেইটোৱে মানে আপুনি কথা টো গম পাইছে নাই যদি চৰকাৰে মানে কিবা এটা ভাল কাম কৰিব বিচাৰে তেতিয়া মানে তাৰ তলত যিবোৰ মানুহ থাকে সেইবোৰ মানুহ মানে চল্ফি যেতিয়ালৈে ভাপটো মানুহ নাযাবা ন তেতিয়ালকে মানে অসমখন উন্নতি হব নোৱাৰে গম পাইছে নাই এতিয়া আপুনি জানে বজেছ চৰকাৰে কিবা একো ভাল কাম কৰা নাই চৰকাৰে ভাল কাম কৰিছে কিন্তু সেই মানুহ বোৰ চেল্ফিচ কালে মানে মানুহ বিলাকে পইচাটো খাই পিনি থৈ দিয়ে গম পাইছে প্ৰব্লেমটো হৈছে আমাৰ তাত
হয় চকাৰখনে মানে এতিয়া ইমানেই মানে এইবোৰ চব ভালকে কৰিবলৈ চাইছে আকৌ মানে পইচা পাতি নোলোৱাকে নোৱা একো মানে প্ৰব্লেম নোহোৱাকে কাম বোৰ নিকা ভাৱে কৰিবলৈ চাই আছে কিন্তু এতিয়া আমি মানে ইয়াতে দেখিছো মানে গাঁৱলীয়া জেগাতে কিবা মানে কাম এটা কৰিবলৈ ধৰক আমাৰ দেউতা এতিয়া পঞ্চায়তৰ এবোৰ লগত জড়িত হৈ থাকে তেতিয়া দেখিছো মানে ইঞ্জিনিয়াৰ এটা এইবিলাক কাম কৰিব কলে হলে পইচা দুহেজাৰ নিদিয়ালৈকে মানে চাইন এটাই নকৰে মানে চৰকাৰী ইমান চৰ চৰকাৰী পইচা এটা পাই আছো চৰকাৰী দৰমহা পায়েই
হয়- হয় তাৰপিছতো মানে এই মানে হয়- হয় এই ভ্ৰষ্টাচাৰটো মানে ইমান সোনকালে নাযায় গম পাইছে নে নাই আপুনি এতিয়া বেলেগ দেশত যাওকচোন বেলেগ দেশৰ মানুহ এইবিলাক মানে বেলেগ দেশৰ মানুহবিলাকৰ মানে মনোভাৱটোৱে বেলেগ তেওঁলোকে মানে ভাবে যে কেনেকে আমি আগবাঢ়ি যাব পাওঁ বেলেগতকে কেনেকে আমাৰ অৰ্থনীতি অৱস্থা ভাল কৰিব পাওঁ কিন্তু আমাৰ মানুহ বিলাকৰ সেইটো নাই আমাৰ মানুহ বিলাকক কি এই ই ভাল কাম কৰিছে ইয়াক কেনেকে তললে নমাব পাওঁ হয় নে নহয় এতিয়া যদি তুমিয়ে গাড়ী এখন লোৱা তেতিয়াহ'লে তোমাৰ হয় তোমাৰ ওচ ওচৰৰ মানুহঘৰৰ কি হ'ব এই ই গাড়ীখন লৈছে কিবা বেয়া কাম কৰিছে কিবা কৰিছে হয় নে নহয় তেনেকুৱা কথাবোৰ কয় মানে তে এই মানুহৰ মানে সেইটো মনোভাৱ যেতিয়ালৈকে আমি সলনি কৰিব নোৱাৰো তেতিয়ালৈকে মানে আমি কি উন্নত হব নোৱাৰো
অ আমাৰ গাঁৱলীয়া জেগাতটো সেইটো একদম প্ৰচলিত আৰু গাঁৱলীয়া জেগাত মানে ইঘৰে সিঘৰৰ লগত কথা পতা এই বস্তুবোৰ মানে আজিকালি যুগ তো বেলেগ হ'ল আজিকালি এই বস্তুবোৰ আতৰিব হল আৰু এই বস্তুবোৰ আঁতৰিলেহে আমাৰ সমাজখন পৰি পৰিৱৰ্তন হ'ব এতিয়া সকমানি ল'ৰা ছোৱালী এটাই যদি কিবা যদি যি শিকিবলে হয় মাক বাপেকে যদি লোকৰ কথা পা তাকে লৰা ছোৱালীয়েটোটো শিকিবই বেয়া কথা বোলে মাক বাপেকে যদি লৰা ছোৱালীৰ আগত বেয়া কথা থা কৈ থাকে তেতিয়াও আকৌ মাক লৰা ছোৱালী কেইটা শিক পিছত আকৌ ল'ৰা ছোৱালী ছোৱালীকেইটাক দুখ দিলে নহব নহয় যে তোমাৰ সং সংকাৰ বেয়া কিবা বেয়া সংস্কাৰতো সেই ঘৰখনৰ পৰাই হয় আৰু ঘৰ খনৰ মাক বাপেকে যদি কিবা এটা ভালকে নিশিকায় তেনেকে আকৌ ল'ৰা ছোৱালীয়ে কেনেকে শিকিব সৰু পৰাই ভাল তে কিবা এটা শিকাব লাগিব
হয়- হয় আপুনি ভাল কথাই কৈছে বাৰু সেইটোৱে মানে আমাক গম পাইছে ন আমাৰ নিজৰ মানে পৰিস্থিতি আমি নিজে ঠিক কৰিব লাগিব আমাৰ নিজৰ এতিয়া আগতে যি আছিলে আছিলে আৰু আমাৰ পূৰ্ব পুৰুষসকলে মানে তেনেকুৱাই আছিলে সেই ভালকে কিবা কাম এটা কৰিব নোৱাৰে সেই মানুহ তো তেনেকুৱাহে এনেকুৱাহে এইবিলাক কৈ মানে এতিয়া আমি ভ্ৰষ্টাচাৰবোৰ মানে অপ্ৰচলিত এইবোৰ বস্তুবোৰ নাইকিয়া কৰিব লাগে আৰু মানে আমাৰ গাঁৱত প্ৰায়ভাগ কি হয় মানে এই নাপায় শব্দটো বেছিকে প্ৰচলিত ত সেই নাপায় শব্দটো অলপ মানে হয়- হয় সেই নাপায় শব্দটো আমি উঠাব হল মানে আমি নৱপজন্মই গম পাইছে নে এ সেই নাপায় শব্দটো যেতিয়ালৈকে থাকে আমাৰ গাওঁবোৰ মানে উন্নতি নহয় হয়- হয় সেইটোয়ে আমাৰ মাহঁতে ব্যৱহাৰ হয় আকৌ তুমি নিজে চোৱাচোন তেতিয়ালৈকে সেই নাপায় শব্দ প্ৰতিটো নাপায় শব্দৰ বিপৰীতে তোমাৰ চাইণ্টিফিক ৰিজন থাকে তুমি চাবাচোন যিকোনো নাপায় শব্দ মানুহ মৰিলে এতিয়া ম ভাত হয় হয় মাত শুনিবা দেই মানুহ মৰিলে মানুহে ভাত খাব নালাগে বুলি কয় গম পাই আনো গম পাই কিন্তু সেইটোত নাপায়তো নাপায়তোত কাৰণ আঁৰত কি আছে আমাৰ চাইন্টিফিক ৰিজন আছে এতিয়া যোন ঘৰ মানুহৰ মানুহ মৰিলে সেইঘৰ মানুহত যদি তুমি এতিয়া ভাতটো খোৱা তেতিয়াহ'লে মানুহজন যেতিয়া মৰে তেওঁৰ পৰা বহুত বিষাক্ত ধৰণৰ বেক্টেৰিয়া ভাইৰাছ এইবোৰ ওলাই মানে সেইটো কাৰণে কি সেই মানুহঘৰত আমি অলপ নোখোৱাকে থাকিব লাগে তিনদিন লে হয়নে সেইটো নাপাইতো কাৰণ সেইটো কিন্তু এতিয়া সেই বেলেগৰ মানুহ এজন ঢুকাইছে এতিয়া তুমি যদি নোখোৱাকে থাকা সেইটো কথা নাপাই বুলি মানে সেই অন্ধবিশ্বাসতো আমি আঁতৰাব হ'ল
আঁতৰাব লাগে হয়। এতিয়া গাঁৱতে দেখিছোঁ মানে আজিকালি এতিয়া আমাৰ এই তোমাৰ আজিকালি এতিয়া ছোৱালী বোৱাৰী এইটো পিৰিয়ডছৰ প্ৰব্লেমটোৰ কথাযে কৈছিলা মোক। সেইটোকে হোৱা দেখিলে আমাৰ মানে ঘৰ ঘৰতে দেখিছোঁ। মানে কিবা এটা বস্তু এটা যদি দৰ্জাখন কে যদি গাত লাগি যায়, তাৰপৰা মানে মাহঁতে অহ, এইখন নুচুবি-নুচুবি। এনেকে কয় মানে বা বেলেগ মাহঁতে বুলিয়ে নহয় সকলোৱে মানে নুচুবি-নুচুবি আচলতে সেইটো সেইটো এটা, এইটো এটা নেচাৰেলি হোৱা বস্তু নিচিনাই নহয় জানো?
অহ, এইটো হ'লে আমাৰ ছোৱালীবিলাকৰ সেইটো সেইটো হ'লে বহুত বেনিফিটচ আছে গম পাইনে? এতিয়া ল'ৰাবিলাকৰ সেইটো মেনচুৰেতি নহয় এতিয়া ছোৱালীবিলাকৰ মেুনচুৰেচন চাইকেলটো হয় মানে কি হয় গম পা, আমাৰ দেহৰ ভিতৰত যিমান খিনি লেতেৰা আৱৰ্জনা থা তে সেইবোৰ কি হয় জৰিয়তে ওলাই যায় জৰিয়তে ওলাই যায় ত' সিহঁতৰ কাৰণে এইটো ভাল কথাই কিন্তু আমাৰ সেই মানুহখিনিৰ কাৰত পৰিমানে সেইবোৰ এইটো নকৰিবি, সিটো নকৰিবি, কিন্তু
মানে এতিয়া মানে কি হয়, এনেই কিন্তু এতিয়া দেখিছানে নাই কিবা প্ৰথমতে যেতিয়া মানে আমাৰ এই সমাজত মানে প্ৰথমতে যেতিয়া হ'ব তেতিয়া ইমান ধুম-ধামে বিয়া পাতে। তাৰপিছত আকৌ যেতিয়া হা তাৰপিছত হ'ব একো নুচুবি নাখাবি হেৰি নকৰিবি টো নকৰিবি আচলতে, সেইটো নহয় নহয় কেতিয়াবা পৰিস্থিতি কেতিয়াবা হয়, হয় কেতিয়াবা পৰিস্থিতিত পৰি পেলাই দেখোন, চব কৰিবলগীয়া হয়, বনাই খাব লগীয়া হয়, চব কৰিবলগীয়া হয়। হয়, তেতিয়া আকৌ কি বুলি ক'ম সেইটোক? সেইটোৱে মানে সেই প্ৰব্লেমটো হয়।
মানে আঁতৰাব লাগে এতিয়া আমি নাৰী জাতিক আগত আগত থব আগত ৰাখিব লাগে, আগত ৰাখিব লাগে কিন্তু, আমাৰ সমাজখনে নাৰি জাতিটোক পিছ পেলাই আছে গম পায় নে? আমি নাৰীজাতিটোক যেতিয়ালৈকে এইবিলাক, এইবিলাক কামৰ পৰা আমি থাকি এইটো কৰিব নাপায়, ছোৱালী ওলাই যাব নাপায়, ছোৱালীয়ে কাম কৰিবলে আমি নাৰীক তেতিয়াহ'লে আগত কেনেকে ৰাখিম বাৰু তুমিয়ে কোৱাচোন? হয়নে নহয়? আমি নাৰীক আগলে নিবলৈ হ'লে আমি নাৰীৰ লগত আমি সবলে সবলে একদম যাব লাগিব হয় নে নহয়? এতিয়া কোনোবাই যদি তোমাৰ গাঁৱতে হওঁক তুমি চাইছা চাগে হয়, হয়।
চৰকাৰখনে কি কৰিছে, তোমাৰ এইটো কি বুলি কয়? চৰকাৰখনে মানে ইমান মহিলাক সুৰক্ষা দিবলৈ চাই আছে, তথাপিতো আজি নিউজ এটা দেখিলোঁ অকমানি ছোৱালী এজনী বহুত কেইটা মানে ধৰ্ষণ কৰিছে। সেইটো মানে এটা বহুত বে দুখ লগা কথা নহয় জানোঁ বাৰু এইবোৰ আচলতে উত্তৰ দিছে যদিও কিছুমান কথা চাগে পিছ পৰি আছে, অলপ এইবোৰ অলপ গুৰুত্ব দিব লাগে ভালকে মানে।
হয়, হয়। হয়, হয়। সেইবিলাক মানে কি গম পাইছানে এইটো মানে আমাৰ মানুহৰ মানে মানসিকতা সেই মানসি মানসিকতাটো মানুহৰ বহুত বেয়া মানে হয়, আমাৰ আমাৰ ইণ্ডিয়াৰ ভিতৰত অস অসমতে বহুত হয় গম পাইছ নে? আমাৰ ইণ্ডিয়াখন সেই ধৰ্ষণত মানে তাতকে আমাৰ ইন ইন্দিয়াখন বহুত আগত আছে এইবিলাক কামত, কিন্তু ভাল কাম এটাত নাযায় আকৌ মানুহবোৰ ভাল কাম এটা তাত হ'লে সেই এক্দম চৰকাৰক দোষ দিব এনেকে মানে বেলেগৰ অৰ্থনৈতিক ব্যৱস্থা ব্যৱস্থা ইমান ভাল, আমাৰ চৰকাৰখনে কি কৰিছে কিন্তু আমি কেনেকে চৰকাৰখনক এইটো সহায় কৰিব লাগে, আমি কেনেকে নিজে উন্নতি কৰিব লাগে। দেশ খনক কেনেকে ভাল কৰিব লাগে সেইবিলাক নাভাবে মানে, বেলেগৰ বেয়া হোৱাতো ভাবি থাকিব। বেলেগ বেলেগে উন্নতি কৰিছে, ত' বেলেগে উন্নতি কৰিছে, উন্নতি হ'লে আমাৰ দেশখনৰ কাৰণে ভাল। তেওঁ টেক্স দিছে হয়নে নহয়? তেওঁ টেক্সৰ দ্বাৰা আমাৰ দেশখন অৰ্থনৈতিক ব্যৱস্থা তাত আগবাঢ়িছে কিন্তু এতিয়া চোৱাচোন আগতে আমাৰ ইণ্ডিয়া ফৰ্থ লাৰ্জেষ্ট ইকনমি আছিলে, কিন্তু বৰ্তমান সময়ত আকৌ কি হৈ গ'ল চিক্স লাৰ্জষ্ট ইকনমিলে আকৌ পৰিণত হৈ গ'ল হয় নে নহয়?
হয় হয়।
কাৰত বেলেগ কাৰণো আছে বাৰ বি বৰ্তমান গোটেই পৃথিৱীত কি হৈছে যুদ্ধৰ সময় হৈ আছে, হয় নে নহয়, আহ ত ইজৰাইল হওক আৰু ইৰাণ হওক এইবিলাক কাজিয়া হৈ আছে যুদ্ধ হৈ আছে, হয় হয়, যাৰ ফলত কি হৈছে এতিয়া মানে, উম, হয়। বস্তু এতিয়া দাম বাঢ়িছে, সেইবিলাকো কিছুমান কথা আছে কি কিন্তু, আমাৰ মান মানুহৰ মান মানুহৰো ভুল আছে মানে গম পোৱা নে, তুমি মানে এতিয়া কিবা এটা উন্নত, হয়, হয়।
মানুহে মানে এতিয়া কি ভাবে চৰকাৰখনে পুৰা দাম বঢ়াইছে দাম বঢ়াইছে ক কথাটো কৈ আছে, কিন্তু এতিয়া চৰকাৰখন যে কিহত পৰি পেলাই দাম াব সেইটো আকৌ একো চাব লাগে এতিয়া যুদ্ধ খনৰ জতে আম আমাৰ ইয়ালৈ, এতিয়া ইন্ধন আহিব পৰা নাই তাতেটো হৰ মুজতেটো কিমান বন্ধ হৈ থাকে, সেই বস্তুতটো চাব লাগিব এতিয়া গেছ চিলিণ্ডাৰ নাই পেট্ৰল নাই পেট্ৰলত মাৰিছে কৈছে কিন্তু, কলে নহব নহয় আকৌ তাৰ মাজত আপমাৰ িজনটো চাব লাগিব যে যুদ্ধ ক হৈছে যেতিয়া আজিলৈকে যেতিয়া যুদ্ধ এতিয়ালৈকে মানে মোকামিলা হোৱাগে নাই যে সিহঁতও মানে ইখননেও নামানে সিখননেও নামানে মানে। তথাপিতো এতিয়া দামতটো বাঢ়িবই তেতিয়াহলে বস্তু, চব চাব লাগে অকনমান ভাল
বিলাকে মানে হেতু বুজি নাপায়, এতিয়া তুমি ক'বাত কা হৈছে, বুলি মানুহে গমেই নাপায় যে মানুহে পৃথিৱিত কি হৈ আছে। আমি ইণ্ডিয়া খন ইমান শান্তি জেগাত আছো চোৱাচোন, বেলেগ দেশত হৈ মিছাইলে কিমান মানুহ মাৰিছে। অৰ্থনৈতিক অৱস্থা ইমাৰ, ইৰাণখন গোটেই ধ্বংস কৰি দিছে, ইৰানখন এতিয়া যদি তুমি আকৌ নতুনকে বনাবলৈ যোৱা সেইখন বহুত ভিয়ন দলাৰ লাগিব, গম পাইছা, সেইটো কাৰনে মানে আমাৰ অসমত অসমৰ মানুহে বা ইণ্ডিয়াৰ মানুহে এইবিলাক কিছুমানে গমেই নাপায় আমাৰ তেল তেলৰ দান কিয় বাঢিছে। ই এইটো গেছৰ ধান কিয় পাইছে সেইবিলাকতহে লাগি আছে, কিন্তু সেইটো, কিহৰ কাৰণে হৈছে সেইটো মানুহে নাচায়। আৰে বেলেগৰ পৰা আমি ইম্পৰ্টহে কওঁ হয় নে নহয়। হয় নহয় তাৰণে আমাক কি লাগে এতিয়া ষ্টট অৰ্মচটো বন্ধ কৰি থৈছে। হয় ন এতিয়া, এতিয়া অলপ ফুলি দিছে সেইটো কাৰণে, এতিয়া দামো কমিছে হয় নে নহ এতিয়া গেছতে চাও গেছত আপোনাৰ এশ তিৰাসত্তৰ টকা নে কিমান টকা কমি গৈছে হয় নে, সেইবিলাক কেলে কমিছে কাৰণ এতিয়া লাহে লাহে ৌ অলপ ষ্টেবুল হৈছে বস্তুতটো তেতিয়া কমি যাব কিন্তু মানুহবোৰে সেইবিলাক নাচাই, মানুহ বোৰে খালি অকল মানে কিয় বাঢ়িছে কেনেকে বাঢ়িছে চৰকাৰৰ গাত ভুল, এনেকে কিয়, হব কিন্তু অলপো ভাবি নাছাই হয়।
নিজে শুধৰণি কৰি লেহে চৰকাৰখন আমি শুধ ভাল হ'ব এতিয়া আমি ইয়াতে আমাক এতিয়া, কি হৈছে মই বস্তু, এটা বস্তু, এটা
চবফালে চাব লাগে।
হয় হয় হয়, এতিয়া মই ইয়াতে আমাৰ চাইছো কিছুমান আছো আঁচনি দিয়ে এতিয়া পি এম ঘৰৰ ঘৰৰ যে মোদী মানে চৰকাৰ এখনে যিটো মানে ঘৰৰ এটা আছে। আচনি যে লগাই, দি থৈছে, আঁচনি তে চাও এতিয়া কিছুমানে কি কৰে, এই তোমাৰ মানে ঘৰ এটা ইমান ধুনীয়াকে বনাই থাকিও কিছুমানে আকৌ গোহালি এটাকে ফটো মাৰি দি দিয়ে। এতিয়া গোহালিতটো যদি ফটো মাৰি দিয়ে গোহালিতটো প্ৰয়োজনতটো ক'ত যদি মানুহতো থাকিবলৈ ঘৰেই আছে। আকৌ এইফালেতো তোমাৰ ধৰি লোৱা ঘৰটোৰ দাম দুই লাখ টকা। ঘৰটোৰ দাম দুই লাখ টকা ইয়াত চৰকাৰখনে অকমান সহাৰি এটা দি দিবলৈ বনাবলৈ দিয়ে, ঘৰতো দুই লাখ টকা দিয়ে, এই এবাৰ বনাই মেলি আজৰিহ আকৌ গোহালিত ো ফটো মাৰি পেলাই দুই লাখ টকাটো দিলে চৰকাৰখনেতো পইচাটো ক'ৰ পৰাত দি থাকিব বাৰে বাৰে। সেইবোৰ নাচাই আকৌ কিন্তু দাম বাঢ়িলে আকৌ পুৰা মাহঁতৰ মাথা বেয়া হৈ যায়
এতিয়া দুখীয়া এ ঘৰ মানুহে ঘৰটো পোৱা হ'লে কি ইমান ভাল হ'ল দেশখন ভাল হলতে নহয় নহয় হৰ দেশৰ পৰাইতটো কি গ়ত নকিয়া হ'ল নে কিন্তু সেইবিলাক ন ভাবে ম ানে বাই যে মইনে চাৰ্ভাইভ কৰিব পাৰো মই তেনেকে ধ